অ কোৱা। এ জেগাত গৈছিলো এই মাত্ৰ আহি পাইছোহে।
অ খবৰ কেনেকুৱা।
ঠিকে আছে দিয়া খবৰ তোমাৰ কোৱা।
ময় আছো দিয়া, ঘৰত চবৰে ভাল।
তোমালোকৰ চবৰে ভাল। ক'ত আছা এতিয়া ঘৰত নে ক'ত বাহিৰত।
মই তোমাৰ ঘৰতে। উঠি ওলাই গৈছিলো এফালে লগৰ খিনি লগত তাৰপা আহিলো।
বাৰু। মই গৈছিলো এফালে দোকান কৰিবলৈ দোকানৰ পৰা আহি এতিয়া আকৌ ঘৰলৈ যাওঁ। এনেই আৰু, তাৰপিছত।
উম বাকী পঢ়া শুনা কেনেকুৱা চলিছে।
পঢ়া শুনাটো মোৰ ক্ল'জ কৰি এতিয়া বৰ্তমান আছো আৰু এনেকে।
উম অ কিবা বিজনেচ চজনেচ কৰি আছা নেকি।
উম উম।
কি বিজনেছ।
ভাবিছো তাকে মুৰ্গীৰ ফাৰ্ম এখন খুলিম বুলি।
বেয়া নহয়।
উম।
অ কাৰাবাৰ লগত, মানে পাৰ্টনাৰশ্বিপত নে অকলে।
অকলে তো ক'ত পাৰিম ইমান আৰু পাৰ্টনাৰ্বিপতে খুলিব লাগিব।
উম।
আজা ভাবি আছো, কোনোবা লগৰ নিজৰ আছে নেকি। তেনেকুৱা মানুহ তাকেই, হয় যদিতটো ভালেই হ'ব।
আহ জেগা চেগা চালানে ঘৰতে জেগা আছে।
আছে ঘৰতে জেগা।
আছে।
অ।
অ, তেনেহলে আমি। লগতে কৰিব পাৰো মানে তুমাৰ তাত যদি মই পইচাটো ইনভেষ্ট কৰিম আৰু তুমি। মানে চোৱা চিতা অলপ কৰিবা।
তাকে অ সেই তেনেকুৱা মানে তেনেকুৱা মই তেনেকুৱা লগৰে বিচাৰি আছো যে মোৰ লগত। ক ইনভেষ্ট কৰিব ত' তাৰ লগতে মই মিলি জুলি কিবাটো কৰিম। বুইছা।
উম।
অকলে অকমান দিগদাৰ হৈ যাতে এতিয়া গ মানুহ কিছুমানে কৈ আছে কৈ। এয়া গৰম দিন বোলে অলপমান কষ্ট হ'ব। মুৰ্গী বিলাক কিবা বেমাৰ আজাৰ হ'ব। অ' সেইটো কাৰণে মানে অলপমান কিবা লাগি আছে আৰু।
উম, তুমি হেৰি অকল মানে এনেকে হেৰিত কৰিম বুলি ভাবিছা নে? বেলেগ কিবাও কৰিম বুলি ভাবিছা? মানে অকল ব্ৰইলাৰে নে বেলেগ কৰিম বুলিও ভাবিছা?
নহয়, নহয় হাঁহৰো বিজনেছ কৰিম বুলি ভাবিছো, তাৰ লগতে চাইডত।
আহঁ।
হ'লেতটো ভালেই। মাজতে কৰিলো, কিন্তু লোকচানে হল।
কিমান কৰিছিলা?
হাহ আছিলে দহট মান হাঁহ আছিলে। কিন্তু, চম্ভালিব নোৱাৰিলো যে অকলে হ'লো।
উম।
সেইটো কাৰণে হেৰি হৈ গ'ল। কি বুলি কয় বেছি দিলো আৰু লাষ্টত উপায়-নাপায় মৰাৰ আগে আগে। কাৰ পোৱালি-পোৱালিতে বেচিবলগীয়া হৈ গ'ল।
অ'এতিয়া তোমাৰ কিন্তু এটা কথা আকৌ দেই। তোমাৰ হাঁহ-কুকুৰা পোহা বহুত মানে ডি মাণ্ড আছে কণী খিনিৰ কাৰণে। আজিকালি মানে তোমাৰ ফাৰ্ম কণিৰ দামেই তোমাৰ এটাত ন টকা। যদি আমি লোকেল বিচাৰো তেতিয়া তো আমি পোন্ধৰ ষোল্ল টাতো বেচিব পাৰিম ন।
আৰামছে-আৰামছে অ' ধুনীয়াকে বেচিব পাৰিম।
মানুহে এতিয়া ফাৰ্মৰ কণীত এনেকৈ ন টকা দি খোৱাতক'ও তোমাৰ লোকেল কণীয়ে খাব নেকি পোন্ধৰ টকা দি।
উম, ফাৰ্মৰ ক অলৰেডি দহ টকা হৈয়ে গৈছে।
আমাৰ এইপিনে যেনিবা নটকা হৈ আছে
দ কা লয় কিন্তু সেইটো কণ যিমান খিনি প্ৰ নাপায়টো ল পাব ন। সেইটো কাৰণে সেইটো মানে বেছি ট্ৰাই কৰিব এইটোৱেই।
অ' আৰু হাঁহ কণীটো মানে, এইবোৰ হেৰি প্ৰেছাৰ লও কাৰ থকা মানুহৰ কাৰণেতো এনেও ভাল।
অ, অ।
ত' মানে আমি যদি ভালকে আমি বিজনেচটো চলাব পাৰো বহুত প্ৰফিট আছে। মানে চোৱা প্ৰথম তোমাৰ এনেও এনে হ'ল হোটেল ত তোমাৰ আমি যদি ব্ৰইলাৰ বা কুকুৰা খিনি আমি বিক্ৰী কৰো কিন্তু ওপৰ যদি মাইকী মানুহ মাইকী মানুহে ওলাইছে চৰি। মাইকী যদি কুকুৰা থওঁ তেতিয়া মানে তাত কণীখিনিও ওলাব।
হম।
ত'মানে কণী খিনিও বেছি মাকৰ কুকুৰা খিনি বেছিম তেতিয়া মানে দবল পইচা ওলাব। ত 'তেনেকে হাঁহ খিনি যদিও থব পাৰো ধুনীয়াকে। কিন্তু ব্ৰইলাৰ কিনি মানে গৰম দিনত কি হয় জানা মৰি যায়।
সেইটোৱয়েতো এতিয়া ভয়। মানুহ, মানুহ বিলাকৰ সেইটয়ে ভয় এতিয়া ঠা আৰু ঠাণ্ডাৰ দিনত গৰমত থ'ব লাগে। কিন্তু ইমানো গৰম এতিয়া বেছি গৰম আছে ন, কাৰণ হৈ আছে এইটো কাৰণে কি হ'ব তাকে ভাবি আছো। এই অহা সপ্তাহলৈ কৰিম বুলি ভাবিছিলো, ঘৰ-চৰ বনোৱা ৰেডি আছে মাৰ। বুজিছা নাই অ। ঘৰ-চৰ বনাই ৰেডি থৈ দিছো। কিন্তু, সেইটো কাৰণে চিন্তাত পৰি আছো যে, কোনোবা তেনেকুৱা মানে দিছকাছ কৰি পেলাই কথা-চথা পাতি ধুনীয়াকে আৰু চলে ভাল আছিলে।
উম, অ। অ' তাকে হেৰি এতিয়া
কি ভাবিছা?
মই, মই তোমাৰ ফুলৰ বিজনেছ কৰোঁ বুলি ভাবিছোঁ।
ফুল মানে এয়া হেৰি কেঁচা ফুল?
অ' অৰিজিনেল ফ্ৰেলছ ফ্ৰেছ ফ্লাৱাৰটো। তাৰপিছত হেৰি সেইটো মানে এতিয়া বৰ্তমান বকে বহুত ডিমাণ্ড ন'। ত' মানে মই ভাবিছো যে প্ৰথম নাৰ্চাৰী এখন খুলো, নাৰ্চাৰী এখন খুলি এনেকে বিকি মেলি তাৰপাছত যোনবোৰ ট্ৰেণ্ডিঙত এতিয়া তোমাৰ ৰুছ, লিলি, টিউলিপ। এইবোৰতো পুৰা ট্ৰেংডিঙত ন ত' সেইবোৰ আমি তাৰ পাছত সেইবোৰ লাহেকে বকে বনাম, বকে বনাই মানে বি কাৰণ যিহেতু আজিকালি বকে, এপাহ ৰচৰ দামত তমাৰ দাম এই ডেৰশ টকা।
অহ-অহ।
চিটোতো অকণমান তোমাৰ পাঁচডাল মানতে চাগে ডেৰশ টকামান ত' মানে সেনেকে আমি যদি বিকিব পাৰো, বহুত পইচা যাব ন'।
অ' এইটোয়েতো ভাল ভাবিছা তুমি কিন্তু দেই
উম আৰু মানে ফুল খিনিত ইমান কষ্ট নাই।
নাই, তুমি তুমি সৰু পুলিটো যেতিয়া ৰুবা তাক চাবত যতন আহি কমে সময় চালী যতন দিব লাগিব। গম পাইছা নাই অ' যেতিয়া অকমান নিজে দা পাত পাত-চাত মেলিব ধুনীয়াকে ডাঙৰ হ'ব খুজিব, তেতিয়া তুমি ইমান যতন কৰিব নালাগে। কাৰণ তাত টইম টু টাইম পানী তুমি দিবা, তুমি নিজে মানে ঠিক হৈ আহি থাকিব, লাহে-লাহে আহি থাকিব।
সেইটোয়ে খালি এতিয়া মই, জেগা এটুকুৱা পোৱা নাই। আক ভাল আমাৰ মানে এৰিয়াটো চোন সৰুৱে জানাই তুমি। ত' মানে ভাল অলপ ভাল এটা এৰিয়া পোৱা হেতিন মই মানে কৰিলো হেতেন। অলপ মানে মাটিতো সাৰুৱা যাতে হয়।
অ'-আচ্ছা।
সে সেইটো।
ওচৰত তেনেকুৱা গাঁৱত মানে নাই নেকি? জেগা ভাল কৰিব পৰা।
ওচৰত মানে তেনেকে ইমান জেগা নাই আমাৰ, তোমালোকৰ সেইপিনে আছে নেকি?
আমাৰ ফালেও সেই একে এতিয়া যিখিনি মাটি আছিলে, চব সেয়া পথাৰত লাগি আছে যে মানুহ বিলাকে।
উম'।
অ'। এতিয়া মাজতে এটুকোৰ মাটি এনে আছিলে তাতে উম' ঘৰৰে এনেই আৰু সৰু-সুৰা ফুল মানে দিছিলো তাতো এতিয়া উ কিবা সৰু-সুৰা, শাক-পাচলিয়ে ৰুই দিলে এতিয়া
হয় নেকি?
অ' যেনেকে ধনিয়া-চনিয়া এইবিলাক কিবা কিবি পেলাই দিলে আৰু
অ', -অ'।
সেইখিনি মাতিও মানে এতিয়া বুকিং হৈ গ'ল পুৰা। চাব লাগিব কিন্তু দেই বিচাৰিলে পোৱা যাব কিন্তু তেনেকুৱা তুমি যিটো ভাবিছা যে
মানে এইটোত ইমান কষ্ট নাই বুইছা? অ'আৰু মানে হে তোমাৰ মানে এ কুকুৰা-চুকুৰা পুহিলে লাভ হ'ব, বহুত লাভ হ'ব। কিন্তু মানে তাত মানে লাগি থাকিব লাগিব আৰু- তুমি ৰাতিয়ে শুই উঠি দানা-পানী দিব লাগিব ন'? এনেকে এক্সটাকে আকৌ তুমি মানুহো থ'ব লাগিব।
অ'।
তাৰপিছত আকৌ যদি মৰি যায়, তেতিয়াতো তোমাক লোকচান হৈ যাব না!
অ', অ'।
সেই তেনেকুৱা কথা মানে, তেনেকে মানে মানে কি ভাবি থৈছো, এতিয়ালৈকে কৰা নাই মানে! মানে ময়ো সেই তোমাৰ মাটি-চাতি কিনিবলৈ হ'লে তোমাৰ, অকনমান পইচা তাত ইনভেষ্ট কৰিব লাগিব ন'? তাৰমানে লগৰ টা মানে কোনোবা পাৰ্টনাৰশ্বিপত কৰিব নেকি বুলি মানে, ময়ো এনে ভাবি আছো।
উম, উম।
উম। তাকেই।
মানে গৰমৰ বন্ধতো তেতিয়া এনে থকাতকৈতো যাতে মই সেইটোত কৰি দুই, এটকা ইনকম কৰিব পাৰো মানে! কাৰণ মানে ভাবি আছো আৰু!
উম।
সেই তেনেকুৱা কথা।
উম।
উম।
তাকেই চোৱা, কি হয়! চাহ খালো অ'।
অ'। মই নাই খোৱা দেই, খাম। এই মই অকমান আগত তোমাৰ ভাত খাইছোৱে। ত' সেইকাৰণে খোৱা নাই আৰু য়া। বাকী ক'তো ফুৰিবলৈ-চুৰিবলৈ যোৱা নাই?
ফুৰিবলৈ মাজতে গৈ আহিছোহে। আকৌ যাম। এতিয়া, এই ইয়াতে গৈছিলো ভালুকপুং ফালে গৈছিলো আৰু!
ভালুকপুং ক'ত আছে? অ' মই শুনা নাই নাই দেই জেগা টুকা
অ' অৰুণাচল ফালে গৈছিলো। তাতে এতিয়া মানে কি পানীৰ অকমান হেৰি চলি আছে যে, পুৰা দলং-চলং ভাঙি দিছে। সেইটোকাৰণে এতিয়া, উম। এতিয়া তাকেই, এতিয়া আকৌ আমাৰ গাঁৱৰ পৰাই মানে দুই-তিনিজন মান ওলাইছে আকৌ‌। গুৱাহাটী যায় বোলে, জুবিনক্ষেত্ৰ চাবলৈ
অ' উ হেৰি সোনাপুৰতহে আছে।
সোনাপুৰ সোনাপুৰ।
অ' তোমালোকে মানে জুবিনক্ষেত্ৰ।
নাই যোৱা। মানে যেতিয়া গৈছো কিন্তু সেই তেতিয়া হোৱা নাছিলে যে, সেইখিনি কামখিনি বুইছা নাই। অ' ইমান ভালকে নাপালো। তেতিয়া মানে কি ঘৰ-চৰবিলাক ধুনীয়াকে বনোৱা নাছিল! এতিয়া কিন্তু ভাল লাগিব গ'লে মানে। সেইটো কাৰণে এইটো প্লেন বনাইছো। তোমালোকে গ'লা মানে?
উম, মই বহুত বাৰ গৈছো, তাতে আমাৰ আৰু মোৰ বিহুৰ টিমটো সেইপিনৰে আছিলে নাই! ত' মানে আমি সেইপিনে লোৱাৰপিনে প্ৰগ্ৰেম কৰিব গ'লে মানে সদায় এটা দাদা তাত সোমায়ে আহো। উম মানে আগতে মানে মই এবাৰ ফুৰিছোঁ আৰু প্ৰথম। আগতে কৰোঁ, আমাৰ লোকেলবিলাকত কৰোঁ আৰু! এবাৰ মানে প্ৰথম মই লোৱাৰত পিনে কৰিব গৈছো তোমাৰ মুকলি
উম, মোৰ ভন্টি মোৰ ভন্টি কিন্তু আকৌ ধুনীয়াকে যায় আৰু সেইফালে!
উম হয় নি? তোমালোকৰ ভণ্টিয়ে হুঁচৰি কৰে, এতিয়া মুকলি কৰে?
মুকলিও কৰে, হুঁচৰিও কৰে, ষ্টেজ প্ৰগ্ৰেমো কৰে।
অ' কি টীমত আছে?
টিমটোৰহে কথা নাজানো এতিয়া কি টিমত আছে দেই।
অ তুমিও কৰা নিকি?
নাই মই আগতে কৰিছিলো আমাৰ গাঁৱৰে এটা টিম আছিলে কিবা নাম আছিলে তেওৰ তাৰ নামটো। গাভৰু পৰি এনেকে কিবা এটা আছিলে।
ন
আছিলো তাতে কিন্তু এতিয়া আমাৰ মানে কি চব আমাৰ লগৰ যিমানখিনি আছিলে গোটেইখিনি নিজৰ নিজৰ বিজনেছে বিজনেছে গুচি গ'ল সেইটো কাৰণে এতিয়া মানে টিমটো এতিয়া অকণ
ভা ভাঙি যোৱা নিচিনা হল তাকেই মই হুঁচৰি কৰো তোমাৰ মুকলি এবাৰ প্ৰথম কৰিছো মানে। সেইটো চাই দে মুকলি কনচেপটে নেযানো মই সেই তাত গৈ দেখিছো শুনিছো কৰিছো মানে।
ঠিকে আছে দিয়া আগবাঢ়িলে হ'ল আৰু হয় নে নহয়।
সেয়ে নেক্সট ইয়েলৈ ভাল টিম এটাত যাম আৰু এইবাৰ প্ৰথম আৰু ওলাই আহিছো আৰু।
উম।
তেনেকুৱা কথা বাকী তুমি সেইপিনে মাত মাটি-চাতি চাবাচোন যদি পোৱা মোক ক'বা। তেতিয়া মানে মই ল'বলৈ ট্ৰাই কৰিম।
উম, উম, চাম দিয়া ভালকৈ মইতো ভাবো কি চবেই কাম-চাম মত বিজি থাকিলে নিজকে ভাল লাগে হয় নে নহয়?
অ' দুই এটকা ইনকাম কৰিব পাৰিলে নিজৰ ভাল লাগে ঘৰখনক দিব পাৰিলে। এ' আৰু ঠিক আছে হ'ব দিয়া, মই তোমাক তেনেহ'লে তুমি চালে কবা।
দিয়া, দিয়া ঠিক আছে দিয়া ন? উম, উম, উম।